উম, কি কৰা?
অ, শুনি পাইছো কিবা এইবা তোমাৰ অলপমান টাৱাৰৰ প্ৰব্লেম নেকি শুনা পোৱা নাছিলোঁ।
অ, এতিয়া শুনিছা ন?
শুনিছোঁ। তুমি, তুমি, তুমি, হেল্থ কি ভাবা তোমাৰ মানে অঁ। এটা যে তোমাৰ আমাৰ এটা শব্দ যে আছে। তোমাৰ নিষ্কাম নিষ্কাম কাম সেই কি বুলি ভাবা তুমি?
অ, নিষ্কাম মানে তো বেয়া কাম হয়নে নহয়।
অ, নহয় নহয় নহয় নিষ্কৰ্ম বা নিচ কাম নিষ্কৰ্ম বুলি কয় আৰু নহয়, নহয়, নহয়, নহয়। নহয় তোমাৰ নিস্কৰ্ম নিস্ক কাম মানে হ'ল যে অ, মানে যিকোনো আমাৰ স্বাৰ্থ বা ল লোভ বা ব্যক্তিগত লাভৰ আশা নকৰাকৈ সৈতে কৰা কাম নিষ্কৰ্মা বুলি কৰা যায় আৰু
নিস্বাৰ্থ ভাৱে কৰা মানে এইটো নেকি?
অ, নিস্বাৰ্থ ভাল তুমি মানে মানে ইয়াৰ অৰ্থ হৈছে আৰু নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰা আৰু। মানে তাৰে যিটো তোমাৰ অ, ফলাফল বা তোমাৰ
ফলাফল আশা নকৰা আৰু মানে ইমান মোক মানে সেই নকৰে আৰু মানে মোক মানে ভাল হ'ব কিবা হ'ব সেইবিলাক আশা কৰিব নালাগে নিজৰ মনৰ ভাৱেই মানে কৰিব লগা কামটোকে কথা কৈছা নেকি?
অ, সেইটোৱেই কি কিবা নিস্ককৰ্ম বুলি কয় ন নিছ। কৰ্ম একো তোমাৰ নিষ্কৰ্ম নিস্বাৰ্থটো শব্দতো হয় কিন্তু কৰ্মটো তোমাক নিষ্কৰ্ম বুলি কয়তো। ভাল হয় ধৰা আৰু মানে তোমাৰ ধৰা মানে কি আৰু মানে ফলৰ অৰ্থ ফলৰ আশা নকৰাকৈ মানে নিজৰ কৰ্তব্য খিন সতাৰে আৰু মানে সত্ততাৰে মানে তুমি কামবোৰ কৰি থকা আৰু।
হা সেইটোৱেই। সেইটো অ মানে কি আৰু সেইটো কৰিব লাগে নিস্বাৰ্থ ভাৱে তুমি। মানে সহায় কৰাতটো বা ফলৰ আশা নকৰাটো। সেইটো মানে কৰিলে মানে নিজৰে মনটো ভাল লাগে চোন মোৰ বৰ ভাল পাওঁ এইবিলাক কৰি পেলাই। দেই মইয়ো ভাল পাওঁ মানে মানে কোনো এটা ফলৰ আশা কৰা নাই বা তুমি ভাল ক'বা বা তুমি এইটো লোৱা পইচা চা লোৱা বা এনেকুৱা ইমান খিনি সহায় কৰিলা এইটো পইচা লোৱা। সেই সেই আশাটো কৰিব নালাগে। দুখীয়াকো কৰিছে সেইটো কৰিলে মানে দুখীয়া, দুখীয়া শ্ৰেণীৰ মানে মানুহৰ লগতো মানে এইটো কৰিব ভাল লাগে আৰু মানে মনতটো ভাল লাগে আৰু মই সেইটো আৰু কি ক'ম আৰু ভাষাৰে বুজাব নোৱাৰি আৰু তেনেকুৱা আৰু ভাল লাগে। মানে তুমি ভাল পোৱা শুনি পেলাই সেনেকুৱা আজি আজিদিনত ক'ত পাবা তুমি মানুহে নাই। আজিকালি চবে নিজৰ স্বাৰ্থ ব্যৱহাৰ কৰে। স্বাৰ্থ আছে চবৰে গ'ম পাইছানে? তুমি কিবা এটা তোমাক কিবা এটা কৰি দিব বিনিময়ত। তোমাৰ পৰা কিবা এটা বিচাৰিব। এনেকুৱাহে আছে আজিকালি।
হয়, হয়, হয়।
বা সেইটোৱে আৰু নিস্বাৰ্থভাৱে নিষ্ককৰ্মভাৱে তোমাক। অ' কোনো মানুহ এজনে মানে। মোৰ বিশ্বাস আৰু এইটো তুমি কি ভাবা মই নাজানোঁ। কিন্তু স্বাৰ্থ স্বাৰ্থ ব্যৱহাৰ কৰে বহুতে তোমাক যে কিবা সহায় কৰি আছে। তোমাৰ পৰা কিবা এটা বিচাৰিব তুমি তাই সময়ত বিচাৰিব। সেইটো কাৰণে তোমাক কৰি আছে। সেনেকুৱা মানুহে আছে। সেইটো কথা আজিকালি এনেকুৱা ধৰা মই কিন্তু এ মানে মোৰো সেনেকুৱাই লাগে। নাজানোঁ আৰু কিমান দূৰ কৰিব পাৰোঁ। মই কৰিব এইটো মই কৰোঁ। কিন্তু পাৰাখিনি।
হয়, হয়। কিন্তু মই মানে আমাৰ মানে আমাৰ মই আমাৰ যিহেতু এটা চাবচিটি মই মই ভাবোঁ আৰু মানে চাব। ছাত্ৰ ছাত্ৰী বোলে বোৰৰ তোমাৰ নিজ ক নিজ কৰ্ম ফল যে তোমাৰ মানে কি আৰু ভালকে নিজৰ কৰ্তব্য বা ব্যৱহাৰ। অজ্ঞাত কৰাৰ
উম, হয়, হয় সেইটো হয়।
তেওঁলোক
এইয়াহ
তেওঁলোকোকে তোমাৰ ধৰা। চিন্তা নকৰি আৰু মানে মনোযোগেৰে ধৰিব। কৰিব তেনেকে
সত্য যোগ স্পৰ্শ হয়। নিয়মতে, পঢ়া শ পঢ়া শিক্ষক সেই কৰা এই সময়তে যিখিনি তোমাৰ। কাম থাকে আৰু সেইখিনি কৰিব লাগে।
আহ সেইটো হয়, হয়, তাৰমানে উম, সেইটো কোনো ফলৰ আশা নকৰি পেলাই কৰা কাম টকা পইচা ন। সেইটো কথাই কৈছা ন। তুমি কিবা এটা ফলৰ আশা নকৰাকৈ কৰা কামটো কে কৈছা নহয়।
অ' অ' সেইটোয়ে কৈছোঁ।
উম, সেনেকুৱা হ'ব পাৰিলে তোৰ আজিৰ দিনত মানে কি আৰু বহুত ভালেই আৰু ছাত্ৰ ছাত্ৰীসকলক নিজৰ শিক্ষাগুৰুৰে সেনেকুৱাই কৰে ন
অ' সেইনো
মানে নিস্বাৰ্থ ভাৱে কাম মানে পঢ়ায় বা তেওঁলোকে বেলেগ কি আশা কৰে জানোঁ জানানে মানে এই ল'ৰাজন যাতে ভাল মানুহ এজন হওঁক। মোৰ নামটো ৰাখক সেইটোৱে আশা কৰে আৰু বেলেগ আৰু একো আশা নকৰে হয়নে?
নকৰে নকৰে মানে তোমাৰ যেতিয়াই মানে এজন ছাত্ৰ বা ছাত্ৰীয়ে তোমাৰ, ধৰা ভালকে পঢ়ে তেতিয়া মানে, ফলা সফলতা মানে নিজে নিজে আহে ধৰা গম পাইছা নে? আৰু মই সেইটো ভাবো আৰু
মোয়ে ভাবো সেইটো আৰু মোয়ে ভাবো ভাবো ভাবো মানে কি আৰু সেইটো কোনো ফলত আশা কৰা নাই আৰু এক মানে তেওঁ চবকে পঢ়াইছে ন তেওঁলোকে
অ অ অ অ অ উ
মানে বহুত ধুনীয়াকে আয়ত্ব কৰি ল'ব পাৰিছে। কোনোবাই কৰা নাই।
উ উম উম উ অ অ অ সেইটোয়ে আৰু
এই আৰু মানে কি আৰু সকলোৰেতো মাথা মানে একে নহয় ন
অ অ
আৰু কি বা আৰু এইয়া নহয় মই যোৱা যোৱা মাহত মই গৈছিলোঁ নহয় তুমি গম পাইছা নে নাইবা?
অ বাৰু হ'ব বাৰু আৰু তোমাৰ মানে কি হয়ে বিশ কৰ্মত মানে তোমাৰ কি কয়
এইটো মানে এইটো যদি আমি জীৱনত মানে যদি বস্তুটো আনিব পাৰো আৰু আমি মানে বেছি মানে সেই নাপাম ধৰা দুখ নাপাম মানে তুমি যদি আশাই নকৰা ধৰা
ওম
নিজ ভাবে কাম বোৰ কৰি থাকা তোমাৰ মানে এইটো ভালে হ'ব আৰু তুমি মানে বেছি ভাব দিব নালাগে আৰু বেছি তোমাৰ তাৰে অন্তিম তোমাৰ সেই কি হব ভাল হব বেয়া হব সেইটো যদি আমি কৰিব পাৰো সেইটোয়ে ভাল হয় ধৰা।
উম সেইটো কৰিবতো বহুত ভাল দেই তুমি একো ফলত আশা নকৰিব নিজৰ নিজৰ কৰ্তব্য কৰি কৰি কৰি থকা তোমাৰ বেয়া নহয় ভালেই হ'ব। ভগৱানেও মানে কি জানা সেইটোতে সেই মানুহজনক বেয়া নকৰে গম পাইছানে? মানে তেওঁ মানে তেওঁ আশা বিশ তেনে ধৰণে মানে তেওঁ মানে কেতিয়াবা ধৰা অলপমান দুখ দি দুখ পাব। নোপোৱাও নহয় সে ভগৱানে পৰীক্ষা লৈ থাকে আৰু সেই আৰু
অ অ অ অ
সেয়ে কথা
মানে শ্ৰীকৃষ্ণইও বা তোমাৰ সেই মানে ভাগৱত গীতা দাদু তোমাক কৃষ্ণাওকৈছে যে তোমাৰ অধিকাৰ মানে কেৱল কৰ্ম কৰাৰ ওপৰত মানে ফলৰ ওপৰত নহয় হয় ন আমি ফলৰ ওপৰত মানে বেছি অভাৱ মানে কৰ্মটো কৰিব লাগে তোমাৰ
উম ভগৱানেও কৈছে নেকি হয়নে নহয় মানুহবিলাকে শুনিলেহে হৈছে এতিয়া মানুহে মানুহ বোৰে কিমান দূৰ শুনে কিমান ইমান দূৰ মানে আয়ত্ব কৰি ল'ব পাৰে। মানে কি আৰু কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা এইটোয়ে আৰু ফলটো ভগৱানে দেখাব আৰু। উম, ইটো হয় আৰু বহুত ভাল কথা কৈছা তুমি আজি। মানে আৰু এনেকুৱা হব পাৰিলে ভালেই আৰু।
অ' অ' অ' হয়, আৰু কি ভাবা তুমি এইটো কথা? তুমি কৰা নে এনেকুৱা?
কৰো প মই কৰো, পাৰো নে নোৱাৰো মই নাজানো। মইও সেনে কে বিচাৰো কৰিব কাৰনে।
অ', গম পাইছোঁ। বাকি কোৱা।
অ', মোৰ লগত যে মানুহ বিলাকে এনেকুৱা কৰা নাই, বুজি পাইছানে?
অ', পাইছোঁ।
উম, সেয়ে আৰু স্বাৰ্থ বিচাৰে আৰু চবৰে। হয় সেইটোত- সেইটো যদি মানি চলিব পাৰা তুমি জীৱনত উন্নতি কৰিব পাৰিবা গম পাইছানে।
গম পাইছোঁ।
এইটো বস্তুটো- মানি চলিব পাৰা
উম উম উম সেইটোৱে।
তুমি জীৱনত অদ্ভুত পালা, তুমি বেছি মানে-
পাৰিম- পাৰিম অলপ সময় হৈছে।
মইও ভাবো এনেকুৱা হয় বুলি ধৰা, বেছি নাভাবাকে কৰ্মবোৰ কৰিলেহে তোমাৰ উম মানে মনৰ অ' অ' মনৰ, ভাল লগা -ভাল লগা তুমি ফলটো পাবা।
এই ৰাস্তাতে কিছুমান- ভিখাৰী মানুহ এই দে চকু এটা বেয়া বা হাত হাতখন খোৰা ভৰিখনে খোৰা এনেক - ত' মানুহবিলাক যে থাকে, তুমি মই কৈছোঁ তুমি পাৰিলে দি দিবাই এইটো।
উম- উম দিব লাগে। মইয়ো ভাবো। তুমিও ভাবা ন? দিব লাগে, দিলেহে তোমাৰ ভাল হ'ব নহলে আৰু তেওঁলোকো এটা সহায় পাব দিয়াচোন। নিদিলে আৰু সহায়টো অলপ কমি যায় হয়নে? আৰু যিমান পাৰো সহায় কৰি থাকিব লাগে মোৰ হিচাপত। নহয় জানো?